হেল্ল'। অ', এতিয়া
অ'। মইতো এই ভাতকেইটা খাই পেলাই এতিয়া শুই আছো।
অ', হৈ আছা নি।
তই।
তেওঁও শুব জানা নে?
হ'ব জানিছো কি চলে।
হা। হেল্ল' অ, অ শিকিবি শিকিবি লাহ লাহ শিকিবি দে। কি কি কি কৰিলেতে? কি কি কি কৰিলি আজি?
আজিই ৰাতিপুৱা চাৰিটাতে উঠিলো।
আহ।
তাৰ পিছত আজি চাইকেল লৈ গ'লো এই ফিল্ড এনে আমাৰ ফিল্ড এখনলে আমাৰ আপাতো তিনি কিলোমিটাৰ মান হ'ব
অ', অ',।
তাৰপিছত তাত গৈ পেলাই তো আজি দৌৰিলো চাৰি পাক চাৰিশ মিটাৰ মানে ওৱান পইণ্ট টু কিলোমিটাৰ দৌৰিছো
অ অ
তাৰপিছত আকৌ আহি পেলাই আমাৰ যে ওচৰত ষ্টেচনটো আছে তাঁতিপাহাৰ
উম উম
ত অলপ দেৰি বহিলো ভাগৰ লাগিছিলেতো
অ লাগিব বাৰু দেই
অ বহাৰ পিছত আকৌ চাইকেললৈ আহিলো শুশাংকো গৈছিলো মই গৈছিলো ৰক্তিম বুলি এটা গৈছিলে
অ সেই কিবা যোৱা নাই নেকি কি আছিলে নহয় এ পাহৰিলোঁৱে নহয় নামটো ৰাতুল
ৰাতুল আজি নাই ৰাতুল কাইলৈ পৰা আহিব চাগে
অ
উম তাৰপিছত আহি পেলাই গাড়ীখন ধুব লগীয়া হৈ আছিলে মোৰ ত গাড়ীখন ধোলো
অ', তাহাত
বাইকখনো ধোলো
অ',।
তাৰপিছত মাৰ আকৌ অলপ বেমাৰ হৈ আছে ভাত চাত মই বনালো মেলিলো আৰু তাৰ খাই পেলাই অকন পৰি আছো
উম উম দে ভালে দে মইনে কালি ৰাতি বাৰটাৰ পৰা কওঁ নিক
অ',।
এ বাৰটাত শুলো
অ',।
শুই মানে শুয়ে থাকিলো শুয়ে থাকিলো শুয়ে থাকিলে উঠিলো আকৌ চাৰে তিনিটামান বজাত
ইমান সোনকালে উঠিলি যে
মানে সেই ফাৰ্ষ্ট টিপটো উঠিছে
অ
হাঁ চিটো উঠি পেলাই মানে আকৌ শুলোগে মানে আকো শুলোগে শুলোগে শুলোগে আ কো মানে সেই চাৰে চাৰিটা বা চাৰিটা চল্লিশ মানত উঠিব মানে
অ অ
তেতিয়া উঠিলোগে উঠি পেলাই তাৰ পাছত সেই মুখ চোখ ধুলোগে তাৰপিছত আকৌ মানে সেই পোৱালিটো উঠালো আমাৰ সেই ঘৰত সৰু সৰু পোৱালি যে আছে মানে ত উ উঠালো তা উঠাই পেলাই মানে ত তাৰপিছত সেই উম তাকো হাত মোৰ হাত ভৰি ধুব দিলো মূৰ ধুব দিলো তাৰ পিছত পঢ়িব দিলো শিকালো তাকঅকন এটা শিকাই পেলাই এটা হত সি গৰু ছাগলী এৰাল দিলে মানে
তাৰপিছত আকৌ সেই পথাৰলৈ যাবলগীয়া হ'ল
তাৰপিছত পথাৰলৈ এ পথাৰলৈ যাব যাব লগীয়া হ'ল মানে
ন কি কৰিলি পথাৰযোৰ
পথাৰত গৈ তাৰ পিছত সেই আলি কেইটা কিবা মানে অকন খুুৰ মাৰিলো তাৰপিছত মানে সেই। তাৰ পিছত লেপি পেলাই আকৌ মানে ভৰিটো দিখাইতি বুলি আকৌ বহিলো ক' লেপিলোোগে আকৌ লেপি লেপি লেপি লেপি মানে অকণ লেপিলে তাৰিত আকৌ অকণ খুৰ মাৰিলগে
আ াত খ